হেল্ল' অঁ
কি কৰি আছা?
এয়া আছো এনেই আপুনি!
অ মইও এনেই আছো।
অ কি কৰি আছো। চাহ তাহ আপোনাৰ ইয় যি- যেতিয়া অলপ খাই দিছো আৰু ডিপ চিপ বনাই
অ।
বুট খালো, মগু খালো, তাৰপিছত চিকেন খালো ভাত খালো, ম'ম' খালো আৰু নাই বাৰু এতিয়া
অ অ বাকী -অ বাকী ঘৰৰ ফালে চবৰে ভালেই?
অ ভালেই। আপোনাৰ?
অ, অ, ভালে- ভালে এনেই হেৰি মই মানে, হেৰি আৰু কোৱা
ক'ত যাব আপুনি কত মানে বৰ্তমান ক'ত আছে?
মই বৰ্তমান বাহতৰ ঘৰত আহিছো ফুৰিবলৈ
অ ভ্ৰমণ কৰিব লগা হৈছে নে এনে ওচৰতে আছে?
হা হা?
ঘৰৰ পৰা মানে ভ্ৰমণ কৰিব লগা হৈছে নে বেছিকে?
নাইটো কিয়?
অ তাৰ মানে ওচৰতে আছে?
অ ওচৰতে অ।
অ আচ্ছা দূৰত হলে ভাল, দূৰত হলে ভাল।। ভ্ৰমণো হয় জেগাও চোৱা হয়।
চোৱা হয় অ, বাকী ঘৰৰ ফালে চবৰে ভালেই?
অ ভালেই বাৰু এতিয়া বৰ্তমান।
অ-অ, অ ঠিকে আছে তেতিয়াহ'লে।
হয়।
অ অ।
গৰমটো কেনেকোৱা দিছে আপোনাৰ ফালে?
একদম মজা আৰু কবই নালাগে ইমান গৰম পৰিছে বা
গৰ গৰমৰ মাজতে বাৰু বৰষুণ জাক দিছে এতিয়া বৰ্তমান ঠাণ্ডা হৈছে বাৰু পৰিৱেশটো
অ অকমান অকমান ঠাণ্ডা পৰিছে বাৰু
হয়।
সেইয়া।
বাকী গৈছিলে, আপোনাৰ ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰেম টো খতম হৈছে নে? ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰেমটো খতম হৈছে নে আৰু আছে বাকী?
ইণ্টাৰ্ণশ্বিপৰ মোটামুটি খতম হৈছে গৈ আৰু মোৰ অলপ আছে বাকী আছে আৰু
হয়।
অ, এনেই তোমালোকৰ ঘৰ চৰ বনোৱা অ অ, চৌবিশ- পঁচিশ দিন মানত তেনেকে খতম হৈ যাব অ।
হয়।
অঁ এনেই তোমালোকৰ ঘৰৰ চৰ বনাওঁতে কোনজন মিস্ত্ৰী মাতিছিলা?
মই এতিয়া বিশেষকে ক'ব নোৱাৰিম নহয় বনাওঁতে কোনজন মাতিছিলে মই তেতিয়া সৰু আছিলো
অঁ মানে মই মানে ঘৰ এটা বনাম বুলি ভাবিছিলোঁ। আমাৰ ঘৰটো মানে অলপ ৰিপেয়াৰিং কৰিম, চিনাকি আছে নে তেনেকুৱা?
আছিলে বাৰু, হয় আছিলে বাৰু।
অ, অ, এনেই তেওঁৰ ক্ষেত্ৰত কামবোৰ ভালেই নহয় ন?
কামবোৰ মানে অসমৰ বিভিন্ন জেগাত গৈ গৈ তেওঁ বনায় মানে।
অঁ। অঁ তেতিয়াহলে ঠিকে আছে দে অ'।
উ বিভিন্ন জেগাৰ পৰা কনটেক্ট কৰে বনাবলৈ, তাত গৈ ভালদৰে বনাই, অল আকৌ বেলেগ বেলেগ পাই, তেনেকুৱা এজন আছিলে বাৰু। নাম্বাৰটো লাগিলে
অঁ অঁ, অঁ অঁ নাম্বৰটো মোক দিব দিবাচোন।
হয়।
অঁ অঁ, এনেই এতিয়াতো পঢ়া শুনাাতটো শেষ হোৱাই নাই ন?
পঢ়া-শুনা শেষ হোৱা নাই, ভাবিছো এতিয়া ফুচকা দোকানেএ দিওঁ নেকি!
হা, হা?
ফুচকা দোকানেই দিওঁ ভাবিছো, খৰচ উলিয়াবলৈ।
এ ফুচকা দোকানীঠুই বহুত লাভ আছে বাৰু।
হয়। হাইজেনে মানে ভালকে চাফা চিকুণকৈ বিচাৰে ন মানু। কিছুমান লেতেৰা পেতেৰালকৈ বেচে,
অ মানুহে ঘিন কৰে জে ন?
হয় চাফ-চিকুণতেও বেচিব লাগে বলে।
সেইতোএত দিব পৰা যাই বাৰু। বাকী এতিয়া পঢ়া শুনা খিনি কৰি লোৱা, তাৰপিছত কিবা দোকান ন?
সেইটোতো নহব নহয়। পঢ়া-শুনা কৰিবলেতো টকা লাগিব। সেই টকা টো উপাৰ্জন কৰিবলৈ লাগিব ন? কিবা এটা ইনকাম।
অ, অ তেতিয়াহলে মানে দুইটা মেনেজ কৰি আছা?
হয় দুইটা মেনেজ কৰিব লাগিব আৰু।
অঁ, অঁ। সে আৰু অ, অ।
মা মাজে-মাজে অলপ বেয়াও হয়।
কি বেয়া হয়?
মানে অসুবিধা হয় এয়া, য'ত ত'ত ঘূৰি ফুৰিব।
অ, অ।
ডেলিভাৰী কামত মানে ঘূৰিব লাগে অলপ।
ডে'ডেলিভাৰীও, অঁ ডেলিভাৰীও কৰি আছা নেকি?
অ এয়া কৰি আছো এতিয়া।
অ, অ। এই ল'ৰা মানুহ বোৰ ভাল, য'ত ত'ত গৈ কৰিব পাৰি। আমি ছোৱালীবোৰ আৰু ঘৰৰ পৰা ওলাবই নিদিয়ে আমাক।
এ তেনেকুৱাতো নহয় বাৰু। আচলতে কিছুমান বাট বাধা দিয়ে, সেই বাধা আৰত কিছুমান কাৰণ থাকে, সেইটো কাৰণে চাগে, ছোৱালীবোৰক বাধা দিয়ে।
অ সেইটো হয় বাৰু। ভা আচলতে ভালেই কৰে ন ঘৰৰ পৰা বাধা দিয়াতো?
হয়, নিজৰ সুৰক্ষাৰ কাৰণেও বাধা দি আছে নেকি।
আজিকালি পৰিস্থিতিয়ে যি হৈছে আৰু।
অ সেইকাৰণে বাধা দিয়ে।
সেইতোৱেটো অঁ।
মোৰ লাইটৰ বেণ্ডিং বোৰ, হয় হয়। লাইট লাইটৰ বেণ্ডিংবোৰ, লাইটৰ বেণ্ডিংবোৰ কোনবোৰ ভাল ন আচলতে?
অ লাইটৰ এইবিলাক মই নাজানো নহয়।
অঁ' লাইট কেইটামান লাগিছিল মানে। লাইট কেইটামান লাগিছিল। আহ ভাল ব্ৰেণ্ডৰ লাইট কেনেকুৱা আছে বা?
অ নাই নাই, মই এইবিলাক লাইটৰ কথা ইমান বিষয়ে ইমান ভালদৰে নাজানো।
হয়।
এনে এনেই লাইটৰ কাম কৰা চিনাকি মানুহ এজন আছে মোৰ তাত, মই তেওঁৰ নাম্বৰটো দি দিম দিয়া।
অ তেওঁ আপোনাৰ কোন পণডে ঘৰ?
এ আমাৰ ঘৰৰ অপৰা অলপ দূৰ আছে আৰু।
হয় তেওঁ কিমানমান চাগে দুই এক কিলোমিটাৰ দুই কিলোমিটাৰ
তেওঁৰ ঘৰ তিনি কিলোমিটাৰ মান হ'ব। আমাৰ ঘৰৰ পৰা আৰু একে ওচৰো নিজৰ নহয় চিনাকি আৰু তেনেকা আমাৰ লাইটৰ কাম চাম হলে আমি হেৰিত মাতো যে
হয় আপোনালোকৰ লাইটৰ কাম হৈ গ'ল নেকি চব?
নাই নাই আমাৰ ঘৰটো বনাব বাকী আছেই নহয়। সেইটো কাৰণে কৈছো মিস্ত্ৰী এজনৰ নাম্বাৰটো দিবলৈ মানে আমাৰ ঘৰতো বহুত খিনি বাক- কি আছে এতিয়া? প্লাষ্টাৰ কৰিব বাকী আছে, তলত টাইলছ লগাব বাকী আছে, আকৌ পাকঘৰো বনাব বাকী আছে। চিলিঙি লগাব বাকী আছে। সেইখিনি হোৱাৰ পিছতহে আৰু ধৰ লাইটৰ হেৰি কৰিম আৰু।
হয় হয় লাইটৰ ৱাৰিংবোৰ ভালকে কৰাব।
অ কৰিব লাগিব সেয়া আও।
ৱাৰিংটো ভাল নকলে মানে যিকোনো সময়ত যিকোনো মানে বিজুতি ঘটিব পাৰে।
অ।
পাৰথিংটো কৰাই ল'ব ভালদৰে।
অ অ তাকেতো কৰিব লাগিব সেয়া চব। এতিয়া হেৰি এনে পঢ়া শেষ হোৱাৰ পিছত কিবা গভাৰমেন্ট চাকৰি কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে নে?
ভাবিছো বাৰু এছ এছ চি জি ডি, চি এছ এছ এল আপোনাৰ এ পি এছ চি, ইউ পি এছ চি এনেকুৱা ধৰণৰ একজাম দিম চব ট্ৰাই কৰি জাম আও চেষ্টা কৰি
অ অ। মই এবাৰ পুলিচৰ হেৰি পুলিচৰ কাৰণে হেৰি এপ্লাই কৰিছিলো নহয়। তাৰপিছ ছত মানে হেৰি হ'ল কি আছিলে এই মানে দৌৰিব যাবলৈ কষ্ট হয় যে অলপ। ৰাতিপুৱা উঠি পেলাই দৌৰিব যাবলৈ দিগদাৰ হয় সেইটো কাৰণে হেৰি এ দৰ মানে দৰাতো তেনেকৈয়ে থাকি গৈছে আৰু।
চেষ্টা কৰিব লাগিব আপোনাৰ চেষ্টা কৰি থাকিলে ধৰিব পাৰিব।
তাকেতো এই পুলিচৰ ইণ্টাৰভিউটোত মানে আপোনাৰ ৰাণিং টো বাৰু তে ৰানিংটো যেন তেন জাম্পটোত বহুত মানে মাৰি দিয়ে যে্
হয় জাম্পটো আপোনাৰ মাৰি থাকিলে আহি যাব। মাৰি থাকিলে আহি যাব জাম্প।
এ মই দুদিন গ'লো আৰু তাৰপিছত মোৰ যি গা বিষালে সেইবাবে মই কৈছো নাই নাই এবাৰ সেইবিলাক সেইবিলাক বাদ দি এবাৰ বি এড তো নহ'লে ডি এল এট তোকে কৰি দিও নেকি পঢ়াৰ খিনি শেষ হোৱাৰ পিছত তেতিয়া তিত-
ডি এল এডটো কৰিলে লা ডি এল এতটো কৰিলে লাভটো কি হয়?
ডিল এল এতটো কৰিলেতো স্কুলত টিচাৰ হ'ব পাৰি ত ওৱান টু এইটয় ক্লাছলৈকে টিচাৰ হ'ব পাৰি।
হয়।
অ মানে দুখন পেপাৰ থাকে দুখ- তমহা ছিক্সটি মাত হ'ব চাগৈ আৰু আকৌ ডি এল এডটো পঢ়া হ- ইমান মান হ'বগো পাৰে দেই, এ এতিয়াতো এ মানে আমাৰ ডি এল এডটো কৰাৰ পিছত আকৌ তাত দিব লাগিব ধৰ। তেতিয়াহে পাম আৰু।
নাৰ কি কাষ্ট হয় আপুনি?
অ মই অ বি ছি৷
অ- অ বি ছি কাষ্টৰ বাৰু অলপ ভালেই জেনেৰেলটো আপোনাৰ মাথা গৰম হৈ যাব৷ পাতত বহুত৷
সেইটোৱে অ-অ তাকে আৰু এনে এ ডি আৰ চে ডি আৰি ওলাই থাকিলে তাতো দি থাকিম৷
এতিয়া এইটো আপোনাৰ আজিকালি কি?
আজিকালি যিহে কম্পিটিচনৰ যুগ হৈছে আৰু
আপোনাৰ চেষ্টাতো কৰিলে চেষ্টাটো লাগিবই চেষ্টা ফলটো পাবই নিশ্চয়৷
অ কৰিবতো লাগিবই চেষ্টা নকৰিলে ক'ত নিদিব আৰু৷
হয়৷
উম হ'লেও কম্পিটিশনটো আগতকৈ বহুত বেছি হৈ গ'ল ন৷
বেছিতো হ'বই আপোনাৰ উম আগতে ভালে আছিলে৷
অ আগতে ভালে আছিল এতিয়া কম্পিটিশনটো বেছি হ'ল আগতকৈ আৰু৷
উম৷
উম-উম আৰু এনে তুমি হা
আপোনাৰ ঘৰ ওৰত পথাৰ আছে নেকি?
অ পথাৰ আছে অ৷
অ৷
কিয়?
তো পানী চানী হৈ গৈছে পানী চানী হৈ গৈছে
পান পানী মানে এইবাৰ হেৰি তেনেকা পানী হোৱা নাই আমাৰ জেগা ফালে মানুহে বাৰু ৰুবই উঠোৱা নাই কঠীয়া৷
উম৷
অহ
বৰষুণ দিছে এতিয়া ৰুব পাৰিছে টো৷
এতিয়া অ এতিয়া পাৰিছে চাগৈ এই দুদিন বৰষুণ দিছে যে৷ তাৰপিছত মানে হেৰি এ মানুহৰ খেতিবোৰো এবাৰ ভাল হোৱা নাই মানুহে-মানুহে এতিয়া ৰুবই পৰা নাই একো খেতি কৰিবই পৰা নাই পানী নাই কাৰণে৷
অ বৰষুণ লাহে-লাহে দিব আৰু এতিয়া চাগে উ
অ অ-অ-অ বৰষুণতো দিলে ধৰ মানুহখিনিয়ে কৰি কামবোৰ কৰিব পাৰিব আৰু খেতিবোৰ নহলে আকৌ সিহঁতৰো ধৰ লোকচান হৈ যাব এবছৰ খেতি কৰিব নোৱাৰিলে ন৷
হয়-হয়-হয়৷
অ এনে তোমালোকৰ ঘৰৰ ফালে খেতি কৰে নে নকৰে?
কৰে আমাৰ ফালে খেতি বাৰু এতিয়া বৰ্তমান আমাৰ ফালে বৰষুণতো হৈয়ে আছে৷ খেতি লগাই গৈ আছে নাজানো আৰু কি হয়গে৷
অ তোমালোকৰ ঘৰত কৰে নকৰে খেতি?
আমি দুখীয়া মানুহ নহয় মাটি বাৰী নাই খেতি নকৰোঁ
এ কৰিব লাগে আকৌ আধি চাঠি দি পেলাই৷ আমাৰ এবাৰ দচ বিঘা মাটি ৰুবলৈ আমাৰ এইবাৰ দচ বিঘা মাটি ৰুম বুলি ভাবি থৈছিলে৷ তাৰপিছত এতিয়া বৰষুণৰ মানে বৰষুণৰ কাৰণে এতিয়া মাটিতো ৰুব পৰা নাই এই দুদিনত বৰষুণ দিছে যে৷ এই দুদিনত অলপ পানীটো ৰখিলে তেতিয়া কৰিব পৰা যাব আৰু৷ আপোনালোকো খেতি কৰিব লাগে৷ হেল্ল হেল্ল হেল্ল হেল্ল হেল্ল শুনিছেনে হেল্ল হেল্ল